হেল্ল'? অ'! কি কৰিছা?
এ, আছোঁ এনেই বাৰু।
এই, আছোঁ দেই, এনেই।
উম! বৰষুণ দিছে নাই?
এ, বহুত গৰম বাপৰে!
বৰষুণ দিছে নাই?
বৰষুণ নাই দিয়া।
আমাৰ ইয়াতে, কিন-কিননে দি আছে।
ইতিয়া?
ইতিয়া, কিন-কিনে দি আছে বৰষুণ। কি বা হয়, ইয়াত? হা? কি কৈছ?
বহুত গৰম বো
নকবি আও, বহুত গৰম! ৰুমত কেতিয়া যাবি তই?
ৰুমত, এ' যাম এই, বহুত দিন নগ
আৰু হয়তো! এসপ্ত, এসপ্তামান থাকিম। বহুত দূৰ টেনচন, বহুত থাকি আৰু। অলপ মানে, অলপ ৰিলেক্স ফিল কৰিম তাতে মানে যায়। পইচা পাতি নোহোৱা হৈছিল, কাম চাম কৰিম।
তাতে কি, হাজিৰা কৰিব যায় নেকি?
হাজিৰা কৰিম। খুব কাম কৰিম ব্লিংকিতত।
কৰায় মই, ত' তহঁতেনো কি নকৰা? তই তই এইটো, কি নকৰা?
নক'লে লাইফটো বহুত বেয়া হৈ যায় । চাকৰি -বাকৰি হাতত নাই, এটা।
অ'!
ৰানিং, ৰানিঙো সেই, ক'! ইহঁতৰ ঘৰত আহি, এনেই ঘুমি থাকোঁতে গৈছি। একো দৌৰিব পোৱা নাই। মই, জোতা এটাও নাই নিয়া, ইয়াতে। আৰু মেইন মাৰ
কওঁক, কওঁক?
দৌৰিব যাবা লাগিছিল। কিন্তু, ইহঁতে মানে কি, এ, লাজ লাগে মোৰ! ইয়াতে যাবা।
আৰু
কি অ'! যাবি নাযাওঁ?
অ'! যাম, যাম।
অ'!
এই, নতুনকে
ধনী মানুহৰ, ধনী কথা।
উম! এ, সেইযোৰ এনেই এ, সিটোৰ, সিযোৰ আনিয়ে মই, দুখীয়া হৈ গৈছোঁ।
কে, কিমান টকীয়া?
আঠাইছশ টকীয়া।
আঠাইশত লৈছে,
আঠাইশত, আঠাইছশ টকা দি, জোতা আনিছা?
উম! উম!
পইছা পাতি নাই। তহঁতৰ পইছা মানে।
এই, এক টকা নাই ভাই, এক টকা নাই। ৰিচাৰ্জ কৰোঁটেও, কাৰোবাৰ তাত, কাৰবাৰ তাত কৰিলোঁ ৰিচাৰ্জ।
তাই কৈছে! ৰিচাৰ্জ, মই পিছত ভৰাই দিম। তাই বোলে, অকণমান মেডিকেলত আছে। তেতিয়া হ'লে সেইকাৰনে, মই আৰু দিম বুলি, বুলি কৈছে দেখোন।
কোনে?
দিম বুলি কৈছে, ষ্টুডেণ্ট হয়। কিয় নিদিম, বুলি পঢ়ি থকা ল'ৰা বুলি কৈছে।
উম!
অ'! আহিবি? এ, কালি ক'ত ফুৰিব যাবা ঠিক নাই দেই, বাৰু। নাথাকিলোঁ আৰু মই, তই ফোন কৰি বাৰু?
উম! গুৱাহাটীত যাওঁতে।
হেল্ল'? হেল্ল'? হেল্ল'?